শুনিছেনে
হেল্ল'
শুনিছানে
অ কি কৰি আছা?
আছো ভালে আছো, তুমি?
এতিয়া বহি আছো ৰবা।
ভালে আছা
আছো, তোমাৰ খবৰ কোৱা?
ময়ো ভালে আছো, আজি ভাবিছিলো পুথিভঁৰালৰ গুৰুত্বৰ বিষয়ে অলপ আলোচনা কৰো
অ নিশ্চয়
যিহেতু পুথিভঁৰাল জ্ঞানৰ ভঁৰাল ইয়াত বিভিন্ন বিষয়ত আ পুথি পোৱা যায়। আৰু উম অ যেনেকৈ সাধুৰ কিতাপ হওক আলোচনী হওক বাতৰি কাকত বিভিন্ন ধৰণৰ অ বিষয়ে এই বিষয়ৰ কিতাপ পোৱা যায় পুথিভঁৰালৰ ই জ্ঞানৰ ভঁৰাল আৰু নহয় নে?
একদম ঠিক
পুথিভঁৰালক সমাজৰ জ্ঞান আৰু শিক্ষাৰ কেন্দ্ৰ বুলিও জনা যায়।
হয় ঠিকেই কৈছা ছাত্ৰ ছাত্ৰী শিক্ষক গৱেষক আৰু সাধাৰণ মানুহ কিহৰ অতি উপকাৰী অ আমি যিবোৰ সময় এনে উম অপচয় কৰাতকে যদি আমি পুথিভঁৰালত যাই ত পোহোতিদি আমাৰ বাবে সেইটো এটা বেছি অ ভাল সময় হব তেতিয়া আমাৰ সময়খিনি এনে নাযায়
উম ঠিকেই কৈছ
বাৰু তুমি পুঁথিভৰাললৈ যোৱাৰ মূল লাভ কি বুলি ভাবা
অ লাভ বুলি ক'ব গলে পুথিভঁৰালত মানে বিভিন্ন বিষয়ৰ পুথি পঢ়ি নতুন জ্ঞান আহৰণ কৰিব পাৰি। অ ই মানুহৰ চিন্তা শক্তি বৌদ্ধিক বিভাগত সহায় কৰে।
হয় ঠিকেই কৈছা মানুহে নতুন নতুন বিষয় কিতাপ নতুন নতুন অভিজ্ঞতা আৰু জ্ঞান লাভ কৰে এইবোৰে আমাক বিভিন্ন ধৰণৰ জ্ঞান দিয়ে।
উম আজিকালি ইণ্টাৰনেটৰ উমহ যুগতো পুথিভঁৰালৰ প্ৰয়োজন আছে।
হয় আছে কাৰণ উম, ইন্টাৰনেট বহুত তথ্য উপলব্ধ থাকিলেও অহ সকলো তথ্য বিশ্বাসযোগ্য নহয় কিন্তু পুথিভঁৰালত গৈ গৈ আমি সংৰক্ষিত তথ্যসমূহ সাধাৰণতে অধিক নিৰ্ভৰযোগ্য সু- সংগঠিত হয়। যিবোৰ পুথিভঁৰাল পোৱা যায়, সেইবোৰ বিশ্বাসযোগ্য হয়। কাৰণ এইবোৰ অতীতৰ পৰাই চলি আহিছে। আহ, আমি বহুতো ইন্টাৰনেটত নোপোৱা, কথাবোৰ আমি পুথিভঁৰালত পাওঁ। আৰু পুথিভঁৰালত এটা শান্তিময় পৰিৱেশো পোৱা যায়।
হয় বাৰু, ঠিকে কৈছা। কিন্তু এইটো এক গুৰুত্বপূৰ্ণ কথা যে পুথিভঁৰাল অধ্যনৰ বাবে এক শান্ত পৰিৱেশো প্ৰদান কৰে।
হয়, ঠিকেই কৈছা। ঘৰ বা আন ঠাইত বিভিন্ন ধৰণৰ ব্যাঘাত জন্মিব পাৰে বা বিভিন্ন চিঞৰ বাখৰ আহ, হাল্লা হবলৈ, কিন্তু অ', পুথিভঁৰালত এটা শান্ত পৰিৱেশ হয়, য'ত আমি আহ, মন লগাই বা মনোযোগেৰে কিতাপ পঢ়িব পাৰো।
উম।
বাৰু তোমাৰ মতে, ছাত্ৰ ছাত্ৰীৰ জীৱনত পুথিভঁৰালৰ ভূমিকা কেনেকুৱা?
মোৰ মতে ক'বলৈ গ'লে যে, ছাত্ৰ ছাত্ৰীৰ পঠ্যপুথিৰ বাহিৰৰ যে বিভিন্ন সহায়ক পুথি পঢ়ি নিজৰ জ্ঞান বৃদ্ধি কৰিব বিচাৰে। বা ই পৰীক্ষাৰ প্ৰস্তুতি বা ব্যক্তিত্ব বিষয়ত বিকাশত সহায় কৰে।
হয়, ঠিকেই কৈছা। অকল ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ, উম, কিতাপৰ মাজতে সীমাবদ্ধ হৈ থাকিব নালাগে। তেওঁলোকে বিভিন্ন বিষয়ৰ আলোচনী, কাকত, উম জীৱনী উম বিভিন্ন ধৰণৰ কিতাপ পঢ়িব লাগে। তেতিয়াহে তেওঁলোকে বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিব পাৰিব।
ঠিক কৈছা। তুমি পুথি পঢ়াৰ অভ্যাস গঢ়ি তোলাত, পুথিভঁৰাললৈ ভূমিকা কেনেকুৱা বুলি ভাবা?
অ', পুথিভঁৰালৰ অ, পুথিভঁৰালৰ অভ্যাস গঢ়ি তোলাত পুথিভঁৰালৰ ভূমিকা বহুতেই গুৰুত্বপূৰ্ণ। অ', ইয়াত ফলত উম শিশু, কিশোৰ আৰু প্ৰাপ্তবয়স্কৰ মাজত পঢ়াৰ অভ্যস গঢ় লৈ উঠে। পুথিভঁৰালত বিভিন্ন ধৰণৰ উম আকৰ্ষণীয় পুথি উপলব্ধ থাকে। অ', মই যিহেতু কলোঁ তাতে শান্তময় আৰু ভাল পৰিৱেশ বিৰাজ কৰে সেই আমাৰ আৰু যেতিয়া পুথিভঁৰালত যাই কিনে বিভিন্ন কোনো বয়স আমাৰ ই নকৰে, বিভিন্ন বয়সৰ মানুহে তাতে যাই পিনে পঢ়িব পাৰে, আহ তাৰ পিছত তেওঁলোকৰ উম পুথি পঢ়াৰ অভ্যাস গঢ় লৈ উঠে। এইটো এটা ভাল অভাস মতে।
উম, ঠিকে কৈছা বাৰু।
বাৰু পঢ়া অভ্যাসে মানুহক কেনেদৰে উপকৃত কৰে?
ক'বলৈ গ'লে, পঢ়াই অভাসে ভাষা জ্ঞান বৃদ্ধি কৰে আহ শব্দ ভঁৰাল সমৃদ্ধ কৰে। মানুহৰ চিন্তা চৰ্চাৰ ক্ষমতা উন্নত কৰে। আৰু সিহঁতৰ আত্মবিশ্বাস বৃদ্ধি কৰা কৰাতো সহায় কৰে।
হয়, ঠিকে কৈছা। পঢ়াৰ অভ্যাসে মানুহ বহু প্ৰকাৰে উপকৃত কৰে নহয় নে?
উম, হয়। পুথিভঁৰালে সমাজ গঠনত কেনেকৈ সহায় কৰে বুলি ভাবা?
মোৰ মতে, দি এখন শিক্ষিত আৰু সচেতন সমাজ গঠনৰ বাবে পুথিভঁৰাল অতি প্ৰয়োজনীয়। ই মানুহৰ মাজত জ্ঞান, নৈতিকতা আৰু সামাজিক সচেতনতা বৃদ্ধি কৰে। অ', আমাৰ যদি কিতাপেই নাথাকে বা পুথিভঁৰাল নাথাকে, আমাৰ সমাজ গঠন কেনেকে হ'ব, কাৰণ এখন যদি সমাজ ভালদৰে গঢ়ি তুলিব লাগে তাতে শিক্ষিত উম, তাৰপিছত সচেতন আজি, উম, আদি লোকৰ প্ৰয়োজন হয়, এখন সমাজ গঢ়ি তুলিবৰ বাবে ভাল সমাজ। গঢ়ি তুলিব বাবে, সেয়ে পুথিভঁৰালৰ গুৰুত্ব, বহুতেই গুৰুত্ব পূৰ্ণা, মোৰ মতে দেই, বাৰু গ গাওঁ অঞ্চলত পুথিভঁলৰ গুৰুত্ব অধিক বুলি ভাবানে তুমি?
নিশ্চয়।
মানে চোৱা, গাওঁ অঞ্চলত সকলোৰে, সকলোৰে পুথি কিনাৰ সামৰ্থয় নাথাকিবও পাৰে।
পুথিভঁৰালৰ জৰিয়তে কম খৰচত বা বিনামূলীয়াকৈ জ্ঞান আহৰণৰ সুযোগ পায়।
হয়, ঠিকেই কৈছা। এতিয়া আমাৰ কোনোবাখন কিতাত পঢ়িব মন গৈছে। কিন্তু আমাৰ সিখন বুলি কিনিবৰ ইচ্ছা যোৱা নাই, কিন্তু আমি পুথিভঁৰত ত, পঢ়িব পাৰো, আহ', বা ঘৰলৈ আনিব পাৰো যাৰ ফলত আমাৰ পইচা কম খৰচ হয়, আৰু উ, বিভিন্ন ধৰণৰ আমি সুবিধা লাভ কৰিব পাৰো।
ন।
আৰু বৰ্তমান ডিজিটেল পুথিভঁলৰ ধাৰণাও জনপ্ৰিয় হৈ উঠিছে নহয় নে?
হয়, হয়, ডিজিটেল পুথিভঁৰালৰ জৰিয়তে মানে তোমাৰ, মোবাইল বা কম্পিউটাৰৰ সহায়ত ই, বুক বুলি কোৱা হয়, বা গৱেষণা পত্ৰ আৰু বিভিন্ন শিক্ষামূলক সামগ্ৰী সহজে লাভ কৰিব পাৰি।
কিন্তু পৰম্পৰাগত পুথিভঁৰালৰ বিশেষত্ব কিনো।
তাৰপিছত, বিশেষত ক'বলৈ গ'লে যে পৰম্পৰাগত পুথিভঁলাৰৰ পুথিৰ সৈতে এক যোনটো তোমাৰ বিশেষ সম্প- সম্পৰ্ক গঢ়ি উঠে ন, পুথিৰ পৃষ্ঠাই- পৃষ্ঠা উলিয়াই পঢ়াৰ অভিজ্ঞতা আৰু অধ্যয়নৰ পৰিৱেশ আৰু মনোমোহনা কৰে আৰু।
হয় ঠিকেই কৈছা। কিন্তু আমাৰ জননীয়া অঞ্চলত এটা প- পৰম্পৰাগত পুথিভঁৰা আছে, তাৰ ইয়াতয়ত্তৰ বছৰ আম, ম দিছিল তালৈ অম সভা এটা অনুষ্ঠিত হৈছিল, কিন্তু আমি যাব নোৱাৰিলোঁ। আহ, সেই পৰম্পৰাগত পুথিভঁৰালতো বহুতেই ধুনিয়া, আৰু তা সতৰ বছৰ পৰা চলি আহিছে, যে তাত বহুতেই ভাল, ভাল কিতাপ আছে বা বহুতেই পুৰণি কিতাপ আছে যাৰ ফলত আমি ইতিহাস গম পাওঁ।
হয়।
এতিয়া, তোমাৰ মতে পুথিভঁৰালি সাংস্কৃতিক ক্ষেত্ৰতো অৱদানা আগবঢ়ায় নেকি?
হয়, নিশ্চয় বঢ়ায়, উ বহু পুথিভঁৰালে সাহিত্য সভা তাৰ পিছত আলোচনা চক্ৰ, পুথি উন্মোচন বক্তৃতা আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে। ইয়াৰ ফলত সাহিত্য আৰু সংস্কৃতিৰ বিকাশ ঘটে। আৰু উম আমাৰ যিহেতু, সাহিত্য বিকাশ দিবই লাগে। সেইবাবে এই, এই পুথিভঁৰাল বিলাকে মই যিহেতু কলোৱেই তোমাক ধুনীয়া কথা। জুনে পুথিভ তো, তেওঁলতো এটা সাংস্কৃতিক অনুষ্ঠান অছিল। আৰু বিভিন্ন অনুষ্ঠান পাতে, যাৰ ফলত উম, আমাৰ সাহিত্যৰয আৰু সাংস্কৃতিক ক্ষেত্ৰত আমাৰ উম আগবঢ় আ বাঢ়ি যাব পাৰে, বিকাশক ঘতে।
হয়।
আৰু শিশুসকলৰ বাবে পুথিঁভৰাল কিমান গুৰুত্বপূৰ্ণ।
শিশু অৱস্থাৰ পৰাই পুথিভঁৰালৰ সৈতে পৰিচয় ঘটিলে, তেওঁলোকৰ কৌতুহল বৃদ্ধি পায় বা সৃজনশীলতা বিকশিত হয়। ভাল মূল্যবোধ গঢ়ি উঠে।
হয় ঠিকেই কৈছে, আমি শিশু অৱস্থাৰ পৰা কিতাপ পঢ়াৰ বা উ, পুথিভঁৰা জভ্যাস কৰি তুল গঢ়ি তুলব লাগে।
এখন আদৰ্শ প্ৰতিুফলনত কি, কি, সুবিধা থাকিব লাগে, তুমি ভাবা।
এখন আদৰ্শ পুথিভঁৰাল পৰ্যাপ্ত পুথি শান্ত পঢ়াৰ এনে, শান্ত পৰিৱেশ ডিজিটেল সুবিধা। তাৰ পিছত দক্ষ পুথিভঁৰালিক আৰু সকলো বয়সৰ পাঠকৰ উপযোগী সামগ্ৰী থাকিব লাগে। যেনেকৈ আমি আম আমি সকলো ধৰণৰ কিতাপবোৰ ভাল নাপাওঁ, আহ সকলোৰে নিজৰ নিজৰ পচন্দ থাকে। নিজৰ পচন্দ অনুযায়ী কিতাপ থাকিব লাগে, শান্ত পৰিৱেশ। অ আৰু ভাল অ পুথিভঁৰালিক যিয়ে আমাক দেখুৱাই দিব পাৰে যে তাত এনেকুৱা আছে তাত এনেকুৱা। কিতাপ আছে আৰু সেনেকুৱা মোৰ মতে সুবিধা বোৰ থাকিব লাগে।
উম ঠিক কৈছে বাৰু।
বাৰু মানুহে পুথিভঁৰাল ব্যৱহাৰ কৰাাৰ অভ্যাস কেনেকৈ বৃদ্ধি কৰিব পাৰে।
চোৱা। বিদ্যালয় মহাবিদ্যয়ালয় আৰু সমাজৰ বিভিন্ন অনুষ্ঠানৰ জৰিয়তে। পুথি পঢ়াৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব লাগে নিয়মীয়াকৈ পুথিভঁৰাললৈ যোৱাৰ অভ্যাসো গঢ়ি। তুলিব লাগে।
এতিয়া আমি যে কলেজত পঢ়ি আছোঁ আমি আমিতো লাইব্ৰেৰীত মানে পুথিভঁৰালত যাওঁৱেই সদায়। তথাপি যাই পঢ়ি বিভিন্ন ধৰণৰ কিতাপ পত্ৰ পঢ়িবলৈ পাওঁ। আৰু তোমাৰ হেৰি ইনফৰৰ্মেশ্যনো পোৱা যায়। তুমি পুথি তুমি পুথিভঁৰাললৈ গৈছিলানে যোৱাানে?
হয় মই যাওঁ পুথিভঁৰাললৈ। আৰু তুমি যোৱানে?
মই সদায় যাওঁ।
অ বুজিছো।
তোমাৰ মতে পুথিভঁৰালৰ মূল উদ্দেশ্যটো কি বাৰু,
মোৰ মতে দি পুথিভঁৰালৰ মূল উদ্দেশ্য হৈছে জ্ঞান বিতৰণ কৰা শিক্ষাৰ প্ৰসাৰ ঘটোৱা গৱেষণা উৎ। সাহিত কৰা আৰু এখন আ সচেতন শিক্ষিত তথা উন্নত সমাজ গঢ়ি তোল তাৰ ফলত আমাৰ সমাজখন উন্নতি হব, আমাৰ উম গৱেষণাবোৰ ভালদৰে বৃদ্ধি পাব তাৰোপৰি উ উম শিক্ষাৰ প্ৰচ যাৰ ফলত আমাৰ উম কিতাপ পঢ়াৰ উম কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলি যা উম গঢ় গঢ়ি তোলা যাব। আৰু ইয়াৰ ফলত আমাৰ জ্ঞান বিতৰণ হ'ব সেই মোৰ মতেদি পুথিভঁৰালৰ প্ৰধান উদ্দেশ্য।
খুব সুন্দৰকৈ বুজাই দিলা আজি। আজিৰ আলোচনাৰ পৰা মই পুথিভঁৰালৰ গুৰুত্বসমূহ।
মোৰ আৰু মোৰ আৰু কিবা এটা সুধিব লগা আছিল। আহ, তুমি কি কবিতা পঢ়ি ভাল পোৱা? তুমি কি বিষয়ে কিতাপ পঢ়ি ভাল পোৱা?
বিষয়ে ক'ব গ'লে তোমাৰ আছে বহুত কিছুমান তোমাৰ খেল ধেমালিৰ ওপৰত বা বা কি কয় তোমাৰ সমাজৰ ওপৰত।
হয় ঠিকেই কৈছা, দিয়া বাৰু আজিলৈ ইমানতে এৰো, আকৌ এবাৰ লগ পাম আন এটা বিষয়ত।
ঠিক আছে।
দিয়া